হেল
অ বাইদেউ কি কৰি আছে এতিয়া?
অ ঘৰত আহিলো ৰ, এ লাইনটা নাই আৰু বাহিৰতো যাং। ৰাস্তাতে বাটা মস্ত
মানে ক'ত গিছিলা?
মই দোকানত।
দোকানত ওচৰতে দোকান আছে নেকি?
আহ ওচৰতে। এই ঘৰত গৰম।
ত লাইন নাই।
নাই অহাই নাই দুটা বজাতে গিছে।
মানে জেনেৰেতাৰো নাই তোমালোকৰ। জেনেৰেতাৰৰ নাই নেকি?
নাই নাই আমাৰ নাই।
আমাৰ ইয়াতে ভাল মানে লাইন নাথাকিলে আমাৰ জেনেৰেতাৰ আছে না সেইটো লগাই দিব পাৰোঁ আমি।
আহ তাৰ ল ম আহিছোঁ
সেইকাৰণে ইমান গৰম নাই আমাৰ ইয়াত
অঁ ভালে। তাহতি ফিলৰ পৰা নাযায় ৰবি পূজা নাযাৱ তই অঁ তহঁতে পূজা নোযোৱা
মানে কিবা পাঁচটা মানত যাম আৰু কি শেষত
অঁ আচছা কিছু
মইএ এনে যোৱা নহয় মানে।
উম উম।
মানে যাওঁ এতিয়া লগৰ বিলাক যাম বুলি কৈ আছিলে তাৰ লগত যাম আৰু
অঁ প্ৰসাদ খাই আহিবি আৰু কেতিয়া
ক তাতে সেৱা কৰি খাই আহিম
উম। আজিকালি আৰু ৰ'দটো পাঁচটা বাজিলে ৰ'দ টেং টেঙাদি থাকে
অঁ মানে বেছি মানে জানো বাহিৰত নোলাও ঘৰৰ পৰা আমি ৰুমতে থাকো মানে এ চিৰ লগত থাকি ইমান গৰমত ওলাবা নোৱাৰোঁ ন সেইকাৰণে ৰুমৰ এটা এ চি লগাই দিছো তাতে থাকো‍ঁ আমি
দহয় আৰ
এই তোমাৰ লগত নাই নেকি
আমাৰ নাই এই মেনেজাৰ মালিকৰ ঘৰতে আছে
অ তোমাৰ মাই কটো নিদে নেকি তুমি য'ত কাম কৰা উ
হাঁ।
তোমাৰ মালিকটো নিদিয়ে নেকি ইমান বেয়া নেকি মালিকটো।
অঁ
ইমান ভাল চেলাৰী আমি পোৱা তু কিনিলো। ইমান চেলা চেলাৰী ভাল পোৱা এটা কিনি লব লাগে।
এক্সিডেণ্ট হোৱা নাই না।
অঁ মাই আমি এচি বাহিৰত আমি। যাব নোৱাৰোঁ ইমান থাকিব নোৱাৰো আমি। ইমান গৰম দে ইমান ৰদ ওলায়। সেইকাৰণে আমি মানে ঘৰতে থাকো আমিত বাহিৰত নোলাওঁ
এচিত থাকিলে আৰু ৰ'দত থাকিব নালাগে। উ ৰাস্তত মজা বতাহ আছে। উম। অঁ অঁ।
কি তুমি প্ৰাইভেট কৰি আছা জব।
অঁ।
মানে তুমি চৰকাৰী জব পোৱা নাই নেকি? হয় নেকি।
পাইছে।
মোৰ আছে তুমি পাইছা নেকি তোমাক কিবা আছাম পুলিচত তোমাক দেখিছিলো কিবা হয় নেকি
হ
অঁ। আৰু কিবা দেখা দেখা হে লাগে যে তুমি পাইছা নেকি ভাবিছিলো নেকি
উম নাই নাই।
আহঁ। ভাত খাইছা তুমি।
না চ ন প চাবি হেল্ল'
তুমি ভা ভাত চাট খাইছা নাই?
কিবা দুটা বজাত অ অ দুটাতে খালো নেকি।
অ
পিছত লাইন নহা দেখি দোকানত গৈছিলো বা দাদাই ফোন মাৰছিল
মানে লাইনটো কি তোমালোকৰ মানে লাইনত কি তোমালোকৰ যায় থাকে নেকি?
কিবা হৈছে আজি
হয় নেকি মানে লাইনটো মানে পুৰা ইমান প্ৰব্লেম দিয়ে তোমাৰ গাঁৱত ইমান প্ৰব্লেম হৈ থাকে নেকি?
অ গাঁৱত প্ৰব্লেম
অ
পানীওতো অহা নাই বতাহ পানী পানীও অহা নাই তাত আমাৰ গাঁৱলীয়া পৰিৱেশ
অ মানে তোমাৰ চহৰ চহৰত ঘুৰবা যাব না টাউনৰ চা যেতিয়া কিবা
যাওঁ মাজে মাজে
ন হয় নেকি আমিতো গাঁৱত গাঁৱত নাযা যাৱাই নহয় আমাৰ।
অহ।
টাউনত থাকো ন মানে আমি শ্বিলঙত থাকো বৰ্তমান শ্বিলঙতে আছো। শ্বিলং।
বা।
সেটি ইমান গৰম মানে গৰম অ মানে অলপ ঠাণ্ডা থাকে ইমান গৰমত গৰমটো নহয় আৰু কি ইমান।
অ অ অ মানে ইমান গৰম নহয়। যাম ৰ কেতিয়াবা।
মানে আগতে অহা নাই।
আগতে যোৱা নাই।
অ মানে। ঘূৰিবা চাগ ঘূৰিবা আহিবা আমাৰ ইফালে ভালটো।
যাম ৰ এইবাৰ মেঘালয় চাইডে যাম।
অ প্লেচটো ভাল মানে মেঘালয় আছে আমাৰ এইফালে চিলংটো ভাল।
উম।
শ্বিলঙত কি কৰা আপুনি।
মই ইয়াত। তে এ চে এইটো জ্বব কৰি আছো মানে চাকৰি কৰে যে
অ অ চৰকাৰী। নাই নাইকে।
হ টিচাৰ টিচাৰ কৰি আছো হাইস্কুলৰ টিচাৰ।
দতিয়া।
অ।
কিমানকে দৰমহা।
এতিয়া আমাৰ ক'ব গলে আমাৰ কিবা চিক্সটি দে চিক্সটি থাউজেন্ড।
অ আট--চা পিছত তোমাৰ ঘৰত কোন কোন আছে?
মই ঘৰতোনে মা ফেমিলি মাদাৰ আৰু ফাদাৰ তাতে। নাই তাতে মই অকলে থাকো আৰু। আমাৰ কিবা মা মাদাৰ আৰু ফাদাৰো গোলাঘাটত থাকে ন। আমাৰ ঘৰটো গোলাঘাটতহে হয়।
হয় নেকি।
অঁ মানে মই ইয়াত মই চাকৰি অ মানে কাম কৰো কাৰণে এতিয়া চিগ চি মতে আছো আৰুকি। আমাৰ মেনখন। টো মানে এনে গোলাঘততে হয়।
পিছত বিয়া বাৰু কৰা নাই।
নাই কৰিম বুলি ভাবি আছো কৰা নাই এতিয়াও।
কৰবি কৰবি আমাক মাতবি।
অঁ মাটিম মটিম।
আমি যেতিয়াই শ্বিলং জেগা খে দেখি অঁ
আঁহ আঁহ মাটি মাটিম। আহিবা তোমালোকে। কেইদিন মান আগতে ফোন কৰিম দিয়া দুদিন মান আগতে আহি যাবা। অঁ মই তোমালোকে অলপ দে দেখাব পাৰে আকৌ।
সেইতোৱেই তো।
উম।
দেখান তো মেট বাত খাই।
হাঁ!
উম।
হেল্ল'।
ঔ!
বহুত গৰম পৰিছে নেকি সিফালে?
নকবি আৰু! চব মানুহবিলাক ৰাস্তাত ওলাই আহিবা লাগছে বাত খ
তোমাৰ থাকা কেনেকুৱা গ গাঁৱৰ পৰিৱেশত?
সেই ডিষ্টাৰ্ব নাই তে নহয় আজিয়ে লাইনটো কিবা হৈছে।
অঁ! আমি মানে ভাবি আছো ৰ গাঁৱত একবাৰ ফুৰি ফুৰিব যাব লাগিব আৰু। অঁ আমিওঁ ভাবি আছো ৰ গাঁৱত মানে ফুৰিব যাব লাগিব এদিন গাঁৱত মানে যোৱাই নহয়। তোমাৰ পৰে যাম বুলি ভাবি আছো ৰ মানে। ফুৰিব আৰু কি? এদিনতে যাই এদিন আহিব লাগিব।
উম।
মই ৰুম চুম পাম নাই তাতে মানে। মানে ৰুম চুম পাম নাই তাতে থাকিবলৈ? ৰাতি থাকিব কাৰণে অঁ কিমানকে ভাড়া ল'ব ৰুম বিলাক?
এ বেছি নলয়! পোন্ধৰশ টকা লয়।
অঁ মানে ৰুম বিলাক পাক ৰুম হ'বতো।
উম।
অঁ। যাম ৰ মানে এইটো এইটো যেতিয়া বন্ধ হ'ব না এইটোৱেই অঁ তেতিয়া আমাৰ স্কুলৰ যেতিয়া বন্ধ হ'ব ছামাৰতে গৰম বন্ধ হয়।
উম উম উম।
এতিয়া যায় এসপ্তাহ মানে ঘূৰি ফুৰি আহি মানে ইফালে।
হ'ব দিয়ক আমাৰ গাঁৱৰ পৰিৱেশটো ঘূৰাম।
অ' মানে কেনেকুৱা লাগে পৰিবেশটো মানে গাঁৱত যোৱা নাই না। চাব লাগিব এতিয়া নেযাই। অ' আমি যোৱাই নাই যাম ৰ বাইতি ইবাৰে ভাবি আছো যাম বুলি।
আহিবা। ক পিছে?
কোৱা পিছত তোমাৰ খবৰ পাতি? হেল্ল'!
খবৰ আছো আৰ ভালে।
অহ, মানে ভাল বেয়াৰ মাজতে।
উম উম।
উম। আমিও আছো এনেকে মানে ভালে বুলি ক'ব গে'লে।
উম।
ভালে চলি আছোঁ। তুমিতো বৰ্তমান বিজনেচ চিজনেচ কৰি আছা না কিবা হা এনেই ঘৰতে আছা? অ' এনে বিজনেচ চিজনেচ কৰি আছো না কিবা ঘৰত মানে এনে, হয় নেকি?
এ মই ঘৰতে মাজে মাজে কিবা কিবি বনাও।
বা তোমাৰ ঘৰত মুৰ্গী চুৰ্গী মুৰ্গী আছে না মুৰ্গী হাঁহ বা
গাহৰি আছে, মুৰ্গী আছে কিন্তু বেছিক কে নাই নিজৰ ঘৰত মানে চাৰি পাঁচটা।
বইলাৰৰ মানে মুৰ্গীৰ ফ্ৰাম নাই আৰকি, ‌ অও। ফ্ৰাম খুলি ল'বা এটা। ফ্ৰাম খুলিলে ভালে হ'ব নিজৰ কাৰণে।
তাকেইতো। আমাৰ মৰি মৰি যায় ৰে।
ঔষুধ দিবা ঔষুধ দিলে বেমাৰ গিলা ভাল হ'ব।
উম, গাহৰি গিতাও পোৱালি গিতা মৰি মৰি যায়।
মানে দানাৰ লগত মানে অ দানাৰ লগতে মিহলাই ঔষুধ খোৱালে ভাল হবটো।
না বেমাৰৰ চিজিন আইলে বেমাৰ মৰি মৰি যায়। বহুত আছিল।
তহঁতৰ মুৰ্গী পোহা দেখা নাপাওঁ আমি। আমাৰ চহৰতো মুৰ্গী, হাঁহ পুহা মানুহ দেখাই নাপাওঁ, গাঁৱতহে এইবিলাক থাকে ন?
অ' সেইবিলাক আৰু চহৰত ক'ত থাকিব!
অ' আমাৰ মানে ইফালে নাই দেখাই পোৱা নাযায়। আমি চাব গলে একবাৰ আমি অ'। লোকেল মুৰ্গী খোৱা নাই ৰ বহুত দিন হল।
উম হাঁহ, কুকুৰা
বনাব জানা না?
হম?
বনাব জানা?
অ'।
অ বনাই খুৱাবাচোন আমি গেলি।
হ'ব দে।
আমিটো মুৰ্গী-চুৰ্গী চাবলৈ গলে আমি চিৰিয়াখানাতহে যাওঁ কিবা চিৰিয়াখানাত মানে লোকেল মুৰ্গী কিমান ডাঙৰ-ডাঙৰ থাকে ন সেইবিলাক, আহ হৰিণ, চিঞৰ বাঘ